অ কি কৰিছা?
এইয়া আছিলো এনেই বতৰটো ইমান বেয়া কৰি আহিছে জানানে
অ
একদম পুৰা বতাহ ধুমুহা আহিব নেকি ঠিক নাই মানে ইমানে বেয়া কৰিছে তাকে বেপ ফোনটো বোলো অকমান চাৰ্জত দিম বুলি লগাবলে লৈছিলো আউ চাৰ্জটো কমি গ'ল
অ তাকেহে
এ বতৰটো কুলা হৈ আহিছে এফালে হেৰি বতাহ মাইছে
কাইণ্টো আকৌ পতককে গুচি যায় যে আমাৰ ইয়াত
অ বৰষুণ আহিব চাগে
বৰষুণ আহিব অ বতৰ বতাহো আহিব নেকি ঠিক নাই কাৰেণ্টটো গুচি যাই কাৰণে বোলো ফোনটো অকমান চাৰ্জত দিও সেনেকে বুলি ভাবিছিলো আউ তাচত লগাইছিলোগে মানে সেত ফোনটো আহিলে কাৰণে এফালে উলিয়াই লৈ আহিলো
মই বোলো আজি কথা এটা আলোচনা কৰো বুলি ফোন এটা কৰিলো
অ কি কথা বা
এ কথা মানে আৰু এনেই আউ এইবোৰ ধৰা খোৱা বোৱাই আউ
অ
তোমালোকৰ সেফালে আগতে কুঁহিয়াৰ খেতি কৰিছিলে নহয় কৰে নে আজিকালি।
কুঁহিয়াৰ খেতি কয়ে কৰে চবেই এনেকে নকৰে কিন্তু প্ৰায় খিনিয়ে কৰে।
অ।
কুঁহিয়াটো এতিয়া কোৱা অ গুুৰ হেৰি কৰে নহয় কুঁহিয়া পা
অ', গুুৰ হেই কয় গুুৰ পেৰে।
অ।
উম। কেহে কুঁহিয়াৰ খেতিটো কিন্তু ভাল দেই বেয়া নহয়।
ভাল ভাল ভাল সেইটো এটা মানে তোমাৰ কৰিব পাৰিলে ভাল আউ
উম। কুঁহিয়াৰ খেতি মানে তোমাৰ কুঁহিয়াৰ অসমৰ এক গুৰুত্বপূৰ্ণ মানে শস্য বুলিয়ে ক'ব পাৰি আউ
উম খেতি। হেৰি তুমি বেয়া নোপোৱা যদি ফোনটো কাটিব পাৰিম নেকি বাউ হেল্লো।